কি কৰিছা
অ ছোৱালে শুৱে শুই আছো শুই আছো ৰবা টোপনিয়ে টোপনিয়ে অহা নাই বাচ হুমম হুম হু
লাঞ্চ চাঞ্চ কৰিলা
উম উম কৰিলো টাইম হ'ল বাৰু লাঞ্চ কৰা অলপ পলমে হ'ল
বাকী মই কৰিলো বাৰু এতিয়া ম
এতিয়া
এআ আহিছো মানে আজি নেটটোৰ কাৰণে দেৰি হল মই ভাবিলো যে এতিয়া কাম চাম খিনি কৰি লও কাৰণ সন্ধিয়া টাইমত লগৰটোৰ বাৰ্থডে আছে সে তাত যদি আকৌ বাৰ্থডে পাৰ্টি চাৰ্টি ফালে যোৱা হৈ যায় গৈ আকৌ তঞ নহ'বগৈ সেইকাৰণে ভাবিলো যে মই গোটেই কাম চাম সোপা কৰি লৈ পেলে এ সম্পূৰ্ণ কৰি থৈ দিও
অ আচ্ছা ঠিকে আছে বাৰু মানে আজি আজি কেনেকুৱা গৰম দিছে ন
এই গৰমটো বহুত অতিৰিক্ত দিছে দেই একদম মানে সহ্য নোহোৱাৰ নিচিনা হৈছে
সহ্য নোহোৱাৰ নিচিনা একদম মানে ৰুমত গৰম কিজানি ন
অতো এ এটা বস্তু তোমাৰ হা ঠাণ্ডা দিনত ঠাণ্ডাতো সহ্য হৈ যায় কিন্তু গৰমটো যে একেবাৰে মানে অসহ্য লাগি যায় বহুত অশান্তি লাগে গৰমটো
গৰমটো গৰমটো অশান্তি পাও ঠাণ্ডা বাৰু কাপোৰ চাপোৰ পিন্ধিলে হৈ গ'ল হয়নে
হা কি ক'লা
ঠাণ্ডা দিনৰ কাপোৰ বিলাক পিন্ধিলেই হৈ গ'ল আৰু চকস্ক পিন্ধিলা আআ গ্লভচ পিন্ধিলা বা এনেকে কিবা কিবি
ঠাণ্ডা দিনত কাপোৰ চাপোৰ খিনি পিন্ধি ললে হৈ যায় আৰু ন ঠিকেই গৰম দিনত বাপৰে
কাপোৰ কি কবা কাপোৰ
কাপোৰ কানি পিন্ধি পেলাই একো লাভেই নাই অহতো গৰম দিনত বাহিৰত যাব একেবাৰে মন নাযায়
অ মানে আৰু এযোৰ সলাই পেলাই আৰু এযোৰ পিন্ধিব মানে ইচ্ছাই নাযায় মোৰো হেনেকা হয় ইচ কিছুমানতো যাব নগলেও হয় যে য'ত মানে নে নাযাওৱে মানে এনেকে
আৰু ক্লাছটো যেতিয়া থাকে নহয় এই গৰম সময়ত গৈ পেলাই ক্লাছ আৰু অশান্তি লাগে
অ সেইটোৱে
এ গৰমখনত যে কলেজ যাব একেবাৰে মন নাযায় নাজানো কিয় সেইটো মোৰ বুলি পিনে নহয় কাৰোৰে মন নাযায় হা হা
হয়ে, চবৰে সেইটো কথা আৰু সেইটো হয়ে আৰু। আৰু মন নাযায় এনেকুৱা ৰ'দ দিছে আজি! আজি মানে আজি কেনেকুৱা ৰ'দ দিছে বাপৰে আমাৰ ইয়াততো বহুত ৰ'দ দিছে আজি দেই।
এইফালে বহুত ৰ'দ বহুত ৰ'দ! আৰু গৰমতো গাত কিবা ধৰা নিচিনা।
অ পুৰি দিয়ে ন গাটো?
কিবা গা পুুৰাৰ নিচিনা লাগি গৈছে দেই।
অ, এইটো কিয়বা ইমান গৰম দিছে। এই তাত এই মানে এইটো বছৰ বেছি হ'ল নেকি! অ পাপা গুৱাহাটী গৈছিলে সেইদিনা বাপৰে বাপ কওঁতে মানে ইমান মানে অশান্তি পাইছো নহয় মানে কেতিয়া ঘৰ পাওঁ কেতিয়া
আৰু এই বছৰ অকমান গৰমতো বেছি বেছি যেন হে পাইছোঁ।
নাই কমা নাই বাৰিহে গৈ আছে! কমা নাই দেই।
গৰমটো অ বাঢ়িছেহে ওলতা মইও সেইটো নটিচ কৰিছো।
বাঢ়িছেহে।
বহুত বাঢ়িছে এইবাৰ।
অঁ, মানে কলেজখন তোমাৰ পৰা কিমান দূৰত?
কলেজখন ৰুমৰ পৰা হোষ্টেলৰ পৰা অকণ যাব লাগে মইতো হোষ্টেলতহে থাকো।
অ, হোষ্টেল অ হোষ্টেলত থাকিলেহে বেয়া লাগে মোৰ।
হা- হা-
হোষ্টেলত থাকিলে বেয়া লাগে লৰাবিলাকৰ! ল'ৰা- ছোৱালী যোনেই নহওক। নিজে চব নিজে কৰিব লাগে ন।
হোষ্টেলত অ বস্তু সোপা নিজে কৰিব লাগে গৈ মেলি পেলে! আৰু তোমাৰ মানে জালাই, জালাই কিছুমান থাকে গৈ পেলাই তোমাৰ লগৰ চগৰ সোপা! আকৌ ৰুম মেট কোন হয় সেইবিলাক লৈ পেলাইও জালা থাকে। মোবাইল ধৰা কি ৰুমমেট, চুমমেট উম! ভাল পৰিলেও ঠিকে আছে মোৰ ধৰা কি ৰুমমেট চুমমেট অসুবিধা নহয়। কাৰণ কেলে ৰুমমেট চুমমেট খিনি মোৰ আগৰ চিনাকি আছিলে।
ভালে আৰু! সেইয়াই ভাল মানে ভাল মানুহ পৰিলে ভালে বাৰু। বেয়া লাগিলে অলপ
নহ'লে বেয়া হ'লে গৈ পেলাই জ্বালাটো লাগি যায়। যদি জ্বালাটো পৰি থাকে ন! বহুত বেয়াকৈ পৰে।
সেয়াই তাকেতো। দুই- দুপৰীয়া কেতিয়া ভাত খাবা তুমি?
দুপৰীয়া ডেৰটা মানত আহি
অ!
ডেৰটা মানত আহিলো লাঞ্চ কৰিলো গুচি গলো! তোমাৰ আজি দিন কেনেকা গল?
দিন আছে আৰু গ'লে বাৰু ভালে ভালে।
আৰু খোৱা- বোৱা কৰিলা এনে?
খোৱা -বোৱা মই তিনিটামান বাজিলে ভাত খাওঁতে। বহুত পলম হয়। পলম হয় ন! এ পনীৰ বনালো ময়ে বনালো আৰু পনীৰ, বাটাৰ পনীৰ-বাটাৰ বনালো পনীৰ বাটাৰেৰে বনালো। মই যে কনীৰ নহয় পনীৰ, পনীৰ।
অ', পনীৰ।
পনীৰ অ'। বাত-বাটাৰৰ লগত বনালোঁ আৰু বিলাহী কাজু দিয়ে এনেকে। ময়ে বনালোঁ আৰু এইটো আকৌ বাকী খিনি মায়ে
কি যে কোৱা, নহয় মায়ে বাকী খিনি মায়ে বনালে পনিৰতটো মই বনা আৰু মই মানে চাই, চাই বনাওঁ আৰু ফোনত চাই পেলাই।
ইউটিউব-চিইউটিউব চাই?
অ', ইউটিউব চাই পেলাই বনাওঁ।
চখ আৰু এইটো?
এয়াই ভাল লাগে ন বনাই পেলাই।
উম, উম দেখোঁ যে নিজৰ বা চা হতকো দেখোঁ। এনেকে সিহঁতে ছশত হে বনাই, সেইটো বনুৱা চনুৱা একো দৰকাৰ চৰকাৰ নথাকে হা কিন্তু এনেই সেই কিজনী মানে গৈ পেলাই এনে পাকঘৰত গৈ পেলাই চখত বনাব দেখুৱাব মানে বনাইচো।
অ', সেনেকুৱাই আৰু।
এনেই বকি থাক গৈ পেলাই, আকৌ যদি বকো গৈ আকৌ উলটা গালি মইহে খাওঁ। উলটা মোকহে বকে গৈ বোলে তই কি গম পাবি।
অ', কি গম পাবি অ', নাই চবৰে এটা নিজৰ, নিজৰ চখ এটা থাকে ন। মানে কি হেবিত হেবিয়ে আৰু মানে গা অসুখ ভাল পালা?
গা চা অ', গা ঠিকে আছে কেনে বলে এতিয়া। কালি গৈ পেলাই অকণমান গাটো বেয়া লাগিছে আৰু কালি ৰাতি নাজানো কিয় ইমান মূৰটো বিষাই আছিলে মোৰ।
অ', যোৱা ৰাতি বৰু ৰাতিলে টোপনি অহা নাই যোৱা-যোৱা ৰাতি যোৱা ৰাতি বহুত টাইম বহু ৰাতিলৈ টোপনিয়েই অহা নাই মানে মোৰ।
কাৰ তোমাৰ?
উম নাক, নাক ওচৰতে লাগিছে যে নাকটো বন্ধ হৈ যায় উশাহ ল'ব নোৱাৰো। উশা লব নোৱাৰি কেনেকুৱা লাগে। আকৌ ফেনখন গী বন্ধ কৰিলেওঁ গৰম লাগে। তাৰ পিছত কি কৰিম? মানে এনেকে নেচিপিখন দিলোঁ নাগত দি মানে এনেকৈ অলপ, অলপ সময় থাকি, থাকি, থাকি টোপনি এইচ ডেৰটামান বাজিছে মোৰ শুতে।
যোৱা কালি
এতিয়াও ঠিকে আছে।
তুমি কেইটাত সুলা?
মই কালি মই এটা মানত শুই গলোঁ।
অ'। একেই আৰু অলপ চলপ আগ-পিছ।
উম।
তুমি অলপ সোনকালে শুলা আৰু মই মুত কৰি?
উম, উম। মানে ৰাতি পুৱা ক্লাছ আছিল ন, নহ'লে আকৌ ৰাতি পুৱা যদি সোনকালে নুঠো গৈ পেলাই ক্লাছ যাব নোৱাৰিম। সেই বুলি ভাবি পেলাই মানে সোনকালে শুই থাকিব লাগিল। মন নগলেওঁ কিছুমান কাম কৰিব লাগে আমি উপায় নাই।
হয় উপায় নাই, উপায় নাই কি কৰিবা আৰু যোৰ লাইফ আৰু।
ষ্টুডেণ্ট লাইফটো এইবিলাকেই জালা হয় গৈ।
আৰু এয়া ঘৰ কেতিয়া যাবা?
ঘৰ মই এই সপ্তাহৰ এইয়া এনিয়াত যাম বুলি ভাবিছো মানে গৈ পেলাই মাৰ বাৰ্থ কেই আছে। সেইকাৰণে যাব লাগিবতো নহ'লে আকৌ বস্তুটো বেয়া লাগে নহয়।
যাবা যাবা। আগ-আগষ্টত-আগষ্টতে? অ', জুলাইতে অ' এইটো মাহতে?
উম, উম, জুলাইৰ বাইশ তাৰিখ মানে আছে
আজি অ' আজি কিমান তাৰিখ হ'লনো?
আজি জুলাই ষোল্ল নে সোতৰ নেকি গৈ পেলাই ডেটতো মইয়ো ভালকে গম নাপাওঁ।
আহিলে আৰু। বাকী আজি কিমান তাৰিখ হ'ল চাব লাগিব। চোৱা মা তুমিয়ে চোৱা।
উম।
বাদ দিয়া আৰু হৈছে।
তাকে
অশান্তিহে লাগিছে এই গৰমটো যে একেবাৰে সহ্য নোহোৱাৰ নিচিনা লাগে অ' জানা!
এই গা ধুলেও বেছি হে গৰম লাগে আৰু।
শুই থাকিলে অ'।
অ' ফেনখনো বতাহে নালাগে দুখন ফেন লগাই দিছো জানানে।
ফেনৰ বতাহ যেন নালাগে যেন ফেনে মাজে মাজেতো তেনেকুৱা লাগে যে গৰম বতাহে দিছে ফেনে।
হয়ে কিয় কেনেকা গৰম দিছে ৰে আকৌ বৰষুণ দিলেও
তোমাৰো হয় ন তেনেকুৱা টাইপৰ লাগে ন মাজে-মাজে-মাজে ফেনে গৰম বতাহে দিছে বুলি।
মাজে মাজে এইেটো কাৰণেটো অসমখনক বিশ্বাসে নোহোৱা হৈছে আৰু। দি দিওঁ আৰু চনো চেন
ঘৰত থাকিলে কিন্তু এইবিলাক বস্তু ভাল আৰু। অকণমান ঘৰত থাকিলে কিছুমান এইবিলাক বস্তু ভাল হয় অলপ এছি এছি হৈ যায় গৈ পেলে। হোষ্টেলত ক'ৰ পৰা কি এছি চেছি তাৰপছত গৈ গৈ পেলে ৱাৰ্ডনক সুধিছিলো হা এচি ৰুম চুম গৈ মেলি পেলে। এচি ৰুমৰ গৈ মেলি পেলে মানে সেইটো দামটোও বহুত বেছি হয়। আৰু তাৰপিছত আৰু এটা কি ক'লে জানা? তাৰপিছত ফ'ৰ চিটাৰ এচি ৰুম কিবা এটা আছিল। ক'লো কি ছাৰ আমি কি ইয়াত চিফ্ট হ'ব পাৰিম নি? ছাৰে ক'লে সেইটো ৰুম মাত্ৰ ভূটানৰ পৰা যি কেইটা আহে সিহঁতৰ কাৰণ। কাৰণ সিহঁতে এইটো ৱেডাৰ চাৰ্পত নহয়। লগৰ কেইটাই কি ভুটাৰনিছ কাম এটা ভুটাৰনিছ আধাৰ কাৰ্ড বনাম বোলে।
হয়টোন দে।
নাই নাই।
নহয় নহয় নহয় আকৌ ভোটাত এইবিলাকো দেখিবলৈওতো বেয়া ন সিহঁতো ইমানো মানে হেৰি নহয় ন। আমাৰ মানে অসমৰ মানে আমাৰ নিচিনা নহয় ন তোমালোকৰ নিচ
অলপো নহয় বে সিহঁতৰ গোটেই ফেচৰ গোটেই ঢাক
ফেচ বেলেগ তেনেকে তোমালোক আধাৰ কাৰ্ড বনালেও নিদিয়ে।
আহাকে বৰালো কৰিম এনেই গম কবতো পাৰিম যেন আমি জন্ম হৈছিলো অসমত কিন্তু থাক- কো এতিয়া ভূটানত মানে ভূটানি যে কব পাৰিম গে টানকে
পাৰা বাৰু এইটো হে ট্ৰাই কৰি চাব পাৰা এবাৰ হি হি হি নাই নাই যাব কিজানী ৰ'বা বেছি দিন নাই আৰু।
গৰমতটো যে একদম মানে অসহ্য টাইপৰ দিছে আৰু এইকেইদিন অকৰা বৰষুণ চৰষুণ - দি আছিলে ভালেই পাইছো আমাৰ মানুহৰ চাবাচোন গৈ পেলাই চবতে বেয়া পাওঁ তোমাৰ যেতিয়া বৰষুণ দিয়ে বৰষুণত তেতিয়া গৰম বৰষুণ দিলেও আমি বেয়া পাওঁ।
বেয়া পাওঁ।
গৰম বতৰ দিলেও আমি বেয়া পাওঁ মানে ভাল কি পাওঁ আমি নিজে মানুহবিলাকেই গম নাপাওঁ।
মানে মানুহে কতোৱে শান্ত- ন্তি নাই সেইটোৱে।
উম গৰম দিলেও গৰমো বেয়া পাওঁ ঠাণ্ডা দিলে ঠাণ্ডাও বেয়া পাওঁ। গৰম দিলে আমি ঠাণ্ডা বিচাৰো ঠাণ্ডা দিলে গৰম বিচাৰো।
এ মোৰ মই ক'ব বিচাৰিছিলো এইটো কথা তুমিয়ে কৈ দিলা মানে মোৰ মইয়ো মোৰলগত এনেকুৱা হয় ঠাণ্ডাত বেছি
তোমাৰ বুলি পেলাই নহয় মোৰ চবৰে হৈ গ'ল
এ নহয় ঠাণ্ডা দিনত মেইনলি কি প্ৰব্লেম হয় জানানে উঠিব মন নাযায় শুই থাকিলে।
অ শুই উঠিব মেলিব মন নাযায় আৰু গৰম দিনত গৈ মেলি পেলাই এইটো গৰম দিনত লাগে ঠাণ্ডা দিনে ভাল ঠাণ্ডা দিনত লাগে গৰম দিনে ভাল।
ভগৱানে মানে ভাবে আৰু তোমাৰ ই ব্যক- কতে মিছ কৰিব নোৱাৰি কি দিম মানে
কিন্তু বেলেগ দেশৰ মানুহ বিলাকে কিন্তু এইটো প্ৰব্লেম নহয় গৈ পিনে সিহঁতে মানে যি বতৰটো আৰু সেইবিলাক চাইটে মানে তোমাৰ গৰম দিলেও ভালকৈ দিয়ে। ঠাণ্ডা দিলেও ভালকৈ দিয়ে। আমাৰ এইফালে গৈ পেলাই গৰম দিলেও গৈ পেলাই মানে চব মিক্স টাইপৰ হৈ যায়।
উ না নৰৰ্মেলি ৰাখে ঠাণ্ডাটো বেছি নিদিয়ে গৰমটো বেছি নিদিয়ে।
বেলেগ বেলেগ জেগাই এইবিলাক কৰন ভাল হয় কিন্তু ৱেদাৰ চোৱেদাৰ এইবিলাক বস্তুবিলাক ৱেদাৰ কনডিচন চনডিচন বিলাক
হয়ে
এই ৱেডাৰ চোৱেদাৰ টো গৈ মেই পেলাই আৰু ৱেডাৰটো যেন আমাৰ যেতিয়া অসমত যেতিয়া ফটককৈ চেঞ্জ চেঞ্জ হৈ যায় সেই তেতিয়া কিন্তু তেতিয়া বেমাৰ চেমাৰহে পৰা হয়।
অ এ মই নকৈছো দেই এই দুদিনত মোৰ চৰ্দি তোমাৰ জ্বৰ নহয়
মোৰতো জ্বৰ অ তো তচোন পটককৈ কোনে ভাবিছিলে গৈ পেলাই এতিয়া জ্বৰ চৰ উঠি যাব মায়ে কৈছে তো ভাগ্যটো ভাল যেতিয়া পৰীক্ষা চৰীক্ষা নাথাকিল পৰীক্ষা চৰীক্ষা থাকিলে ত মায়ে পৰা গালি খাই আছো ঠাণ্ডা পানী চানী খাইছে চাগে ঠিকছে এতিয়া নাখাই বৈ তুমি থাকিবও নোৱাৰা
নাখায় থাকিব নে তথাপি আৰু খাব নালাগে।
পইচা চইচা কেনেকা কি গুচি যায় একদম পাত্তা পোৱা নাযায় এই ঠাণ্ডা পানীতে আধা পইচা গুচি যায় তোমাৰ।
অ অ ঠাণ্ডা ওলাই গ'লা তুমি বাহিৰত
ওলাই গ'লেই কৰিম এই পেলাই নৰ্মেল পানী খাব নোৱাৰো গৈ পেলাই আৰু বাহিৰত ওলাই গ'লে ত বেলেগ বস্তু খাব মন নগ'লেও হা এই গৰম খনত গৈ পেলাই মানে ঠাণ্ডা বটল এটা হাতত লওঁ যেন লাগ-
লোৱাই লাগে লাগে হাতত থাকেই মোৰো থাকে বাৰু দেই। মই এ স্প্ৰাইটতো খাই ভাল পাওঁ মই এতে তুমি মনটো মই স্প্ৰাইটতো ভাল লাগে তোমাৰ
মোৰ সেইয়া ভাল লাগে বেছি ক'ক টো বেছি ভাল লাগে।
অ', মই ক'কটো ভাল নাপাওঁ স্পাৰাইটো